হেল্ল' কোৱা। আহ
কি খবৰ।
মোৰ ভালে খবৰ তোমাৰ কি খবৰ।
মোৰো ভাল অ' আজি অলপ অ'। ঘৰৰ পৰাও কথা পাতি দিয়া।
ব'লা।
হয় তোমাক। তোমাক কেনেকুৱা টাইপৰ ঘৰ ভাল ভাল পাই ভাল লাগে। মানে অসম টপৰ ঘৰত ভাল পোৱা। নে বিল্ডিং ঘৰ বেছি ভাল লাগে।
ভাল লাগে
অ অআচামটাইপৰ ঘৰ বেছি ভাল লাগে হয় হয় অ কিয় ভাল লাগে। মানে অআচামটাইপৰ ঘৰ।
মানে কি উম চোৱা।
ভাল লাগে।
হয় হয় মানে কি আমি চিটিত থাকিলে ন বিল্ডিং চিল্ডিং থ থকা ঘৰতে থাকো ন কিন্তু ইয়াতে ইমান। ভাল নালাগে পৰিৱেশতটো ভাল নালাগে হয় ন। মানে কি। অ গোট মানে চব জাগগা চাবা তুমি খালি অকল মানে বিল্ডিঙে দেখাবা বা বিল্ডিঙ দেখা। পাব ব আৰু। খুব দেখাইে নাযায় নেচাৰটো মানে আমি চাবই নোৱাৰো হয় ন। কিন্তু যদি এইটো কিন্তু লকিন এবাৰ। চাবাচোন গাঁৱত গাঁৱত যেনেকা আমাৰ ঘৰ থাকে মাটিৰ আচাম টাইপ ঘৰ এনেকুৱা থাকে ন তাতে ইমান ভাল লাগে ন মানে পৰিবেশ টো ইমান ভাল হৈ থাকে। তুমি নেচাৰো চাব পাৰা ভাল লাগে আৰু তাতে।
হয় হয় ঠেকে কৈছা তুমি
তোমাক কেনেকুৱা ঘৰ ভাল লাগে।
হয় মোকো অসম টাইপৰ ঘৰে ভাল লাগে ম যিহেতু এতিয়া মই অসম টাইপৰ ঘৰতে আছো। আৰু মানে মোক ভাল লাগে আৰু কিয় কিয় ভাল লাগে বিল্ডিং ঘৰত হ'লে মানে এ বিল্ডিং ঘৰ ভাল লাগে যেনে ইমান ডাঙৰ ফ্লেটবোৰ ভাল লাগে যেনে আহ ছেকেণ্ড ফ্লৰ থাৰ্ড ফ্ল'ৰলৈ হৈ যায়। নেকি আৰু বেছি বেছি আৰু ডাঙৰ বিল্ডিং বোৰ হ'লে মানে বেছি বেয়া হয় যেনেকুৱা কি হ'ল ধৰি লোৱা ভূমিকম্প আহিলে সেইটো সময়তো বহুত ভয় ভয় লগা হয় ন মানে যিকোনো ভূমিকম্প আহিলে কিবা হ'লে মানে পতকে নামি আহিব লাগিব আমি পতকেতো নামিব নোৱাৰিম ন আৰু যে আচলতে আপুনি থাকিলে আমি গম পাওঁত, পৃথকে মানে বাহিৰ ওলাই যাওঁ। ওলাই গলে মানে অলপ মানে ভাল হয় যি এনেকুৱা হয় ন মানে ঘৰতো যি হওক কিন্তু নিজৰ মানে মানে মানুহটো অলপ বাচি থকাটো বেছি ভাল ন। এতিয়া ধৰি লোৱা এতিয়া তোমালোকে যদি ঘৰত থাকো। বিনিময়ত থাকি কিলে মানে কি হয় মান পতকে ওলাই আহিব নোৱাৰি। হেৰি ন কৰিব নোৱাৰি আৰু আচাম টাইপৰ টাইপৰ ঘৰ মানে দেখোংটেও ভাল লাগে আৰু সেনেকুৱা বৰ ভাল লাগে
অ মানে কি আমি যদি এ মন যে আমি আছাম টাইপৰ ঘৰকো ধুনীয়াকে সজাই ৰাখিব পাৰো হয় নে নাই।
হয় হয় বৰ ভালদৰে সজাই ৰাখিব পাৰো হয়। ঠিকে কৈছা তুমি তুমি আৰু মানে অ এটা অসম টাইপৰ ঘৰ তুমি কলা নে অসম টাইপৰ ঘৰ ভাল পোৱা অ এনেই অসম টা ঘৰ মানে অ বনাব মানে কিমান কিমান ল মানে পইচা লাগিব আৰু গম পোৱা নে
এ মানে কি ইমান বেছি নালাগে পাঁচ ছয় লাখ মান হলে হৈ যায় হয় নে নাই এটা ভাল চা ৰুম হৈ যাব বহুত ভাল ভাল হৈ যাব কিন্তু বিল্ডিং চিল্ডিং, বনাব কাৰণো বহুতে পইচা লাগে আৰু ইমান থাকিও ভাল নালাগে মান কি ইচ্ছা যায় মানে কি বিল্ডিং ঘৰত থাকিব কিন্তু কি হয় ন তাতে এনি টাইম কেনেকুৱা লাগি থাকে যে বতাহ চতাহ ইমান ভালকে নাপাও নেকি আৰু
হয় হয় হয় ঠিকে কৈছা তুমি অ হয় হয় ঠিকে কলা তুমি তাৰছত আইতও তুমি বৰ ভাল কলা। হয় এইটো ঠিকে কলা। যেনেকে এতিয়া আম যদি বিল্ডিং ঘৰ থাকে। থাকিলে মানে বতাহ চতাহ কাৰণে কি প্ৰব্লেম হয় অলপ বতাহ চতাহ আহে মানে মানে বিল্ডিং, আমাৰ হৈ থাকে না কেড টপ হৈ যায় ন মানে ভাল নালাগে আৰু যেতিয়া আমি অসমদেৱৰ ঘৰত থাকিলে মানে অ বহৰ ভাল হয় মানে চবৰ চবফালেদি বতাহ আছে ত সোমাই থাকে বতাহ আমি পাই থাকো। আৰু তুমি কলা নে এটা ঘৰৰ মানে পাঁচ লাখ মান যদি হয় মানে পাচ লাখ ঘৰ বনাতে লাগে বুলি গলা নে তুমি হয় এইটো ঠিকে কলা তুমি মানে এ তাই যদি ইমান নিজৰ নিজৰ হিচাপেদি ঘৰ বনোৱা গেলে মানে হয় নহয়। যেনেকুৱা কি এতিয়া তুমি ভাব'বা ভাবিবা যি মই অলপ মানে-মানে চিম্পুল কে ঘৰ বনাম। চিম্পুল কে ঘৰ বনাইলে তুমি মানে যিমান পৰা কমতে হব। আৰু তুমি যিমান পাৰা যদি ভাল কি ঘৰ বনাই সিমান বেছি হ'ব। আৰু তুমি এনে ইন ফিউচাৰ ভাবিছা যেয়া তুমি মানে ঘৰ যেতিয়া বনাবা মানে কেনেকুৱা টাইপৰ ঘৰ বনাবা আৰু মানে তাত কি-কি কালাৰ মানে পেইন্ট কৰিবা?
মই মানে ভাবিছো যে মই আছাম টাইপ নিচিনাই ঘৰনাম কিন্তু আছাম টাইপ হ'লেও অলপ ভাল দেখাত, ভাল হ'ব লাগে। হয় নেহয়? নাই, মান বিল্ডিং নহ'লে কি হল কিন্তু আছাম টাইপ বনাম কিন্তু ধুনীয়া মানে কালাৰো ইউনিক দিম, যেনেকে লাইট পিংক কালাৰ বহুত বেছি ধুনীয়া লাগে হয় নে নাই? গোলাবি কলাৰটো ইমান ভাল লাগে ঘৰত। আৰু নহ'লে নীলা কালাৰো ভাল লাগে। ত এইবিলাক কালাৰ দিম। তাৰ পিছত ঘৰত ইমান সজোৱা বস্তু পায়, ফুল-চুল পায়, ফুল আৰু
হয় ত ফুল-চুল বস্তু মানে কেনেকুৱাক কে আনিবা মানে অৰ্ডাৰ দি কেনে আনিবা
অহ-অহ, অডাৰ মানে এনে কিছু মানে চব বস্তুটো আমি এইটো কি কৈ অৰ্ডিনেৰিটো কিনি আনিম মানে কি আৰ্টিফিচিয়েলটো যে পায় ন প্লাষ্টিকৰ? এইটোত বাৰ যেনেকে সজাবৰ কাৰণে ঘৰত লৈ আনিম কিন্তু, এনে গাৰডেন গাৰডিনতো লাগে ন বাহিৰত? বহত। অহ-অহ, ত ঘৰত সজাব কাৰণে ফুল-চুল পাই ইমান তাৰ পিছত কি কয় পেইন্টিং-চটিং ইমান পাই ন? এইবিলাক ঘৰত লগালে ভাল কালাৰ কৰিলে আছাম টাই ঘৰো বহুত ধুনীয়া দেখাই।
হয়-হয়, ঠিকে কৈছা তুমি।
অহ, তোমাক কেনেকুৱা ঘৰ মান কি তুমি যদি ঘৰ বনোৱা ইন ফিউচাৰ কি কেনেকুৱা ঘৰ বনাব?
হয়। হয়, মই মানে যদি ঘৰত বনাও, মই এনে ভাবিও থৈছো মানে বনালে মানে মইানে যেনেক চাইট পাঁচতাকে ৰুম বনাম। মানে ৰুমটোতো বছি লাগিব ন যে মানে কোনোবা আলহী আহিলে আলহী আহিলে মানে আলহী মানে থ জোগাও লাগিব সিহঁতক কাৰণে আৰু ফেমেলিবোৰৰ কাৰণে জাগা লাগিব। নিজৰ কাৰণে জেগা লাগি, সেনেকুৱাকে মই মনে সব চাই চিন্তি বনাম আৰু মানে। আৰু মানে ঘৰটো বনুৱা হ'য় মানে মই মেনে পেণ্টীং কৰিব বিচাৰিছোঁ, আ মানে কলানে বা লাইট ব্লু মই কম মানে বুলু মানে নীলা কালাৰ ভাল লাগে নীলা নীলা কালাৰ মোৰ ৰঙা আৰু মানে বগা বেছি ভাল পাওঁ ৰঙা বগা মই মানে অ আগফালে দিম যিটো মানে উ জল উঠিয় যায় ঘৰটো মানে ভাল লাগে। আৰু ৰুমৰ ভিতৰত মই মানে পিং পিং মানে পিংটো মোৰ ফেভৰেট কালাৰ পিং পিংক আৰু য়েল্ল মানে এইটো পিংক আৰু য়েললো দি মানে লগাম। বেছি মানে কালাৰফুল নকৰিম যিসেটো বেছি কালাৰফুল হ'লে মানে বেছি ভাল নালাগে ন? তে এনেকুৱা মানে বেছি কালাৰ নকৰিম। আৰু মানে ঘৰত বনোৱা সময়ত মানে এনেকুৱা বস্তু তুমি ক'লা নে সজোৱা বস্তুতটো এই সজোৱা বস্তুতটো মই বেছি কি ভাব মই জাপি বৰ ভাল পাওঁ অ জাপি দি মানে মানে সৰু জাপি থাকে ন মানে সৰু সৰু জাপি আৰু ডাঙৰ জাপি পিমিলাই কেনে ধুনীয়াছে এটা মানে ষ্টাইল কৰি গেনে
অ অ এইটো তোমাৰ আইডিয়াটো বহুত ভাল লাগিল।
হয় হয়। ঠিকে কৈছা তুমি থেংক ইউ। আৰু যেনেকুৱা কি এতিয়া ব খৰ যোৱা বস্তু হল যেনে মানি প্লান্ততো আমাৰ মানে স্বাস্থ্য মানে নিজৰ মানে পৰিৱেশৰ কাৰণে ভাল হয়। আৰু যেনেকা এটা স্নেক প্লান্ত যি আহিছে, সেইটো প্লান্তটো বৰ ভাল আমাক অক্সিজেন দিয়ে।সেইটো বোৰ মানে ঘৰৰ ভিতৰত থব বিচাৰিছো আৰু। আৰু তুমি'কলা মে যেনেকৈ পেন পেনটিং মানে পেনটিংও বৰ ভাল লাগে।পেনটিংও আৰু। মই মানে মোৰ যেনে কোৱা আগৰ আগৰ ফটোবোৰ আছে যেনে কোৱা মানে মই আমি যেনেকোৱা কলেজৰ স্কুল স্কুল লাইফ ফত কলেজ লাইফত যিবোৰ পাইছো মানে মাৰ চাৰ্টিফিকেট হৈ লিলে মানে মই মানে ডাঙৰ কৰি কেনে মানে এটা ৱালত দিব বিচাৰো। বিচাৰিছো আৰু ভাল লাগে না দেখতে। হয় হয় সজোৱা পাৰাকে মোৰ বৰ ভাল লাগে। হয়।
অ বহুত ভাল লাগিছে এইটো যে আমি যে যিমান পাইছো সৰুতে চব এনা সজাই থলে ভালো লাগে দেখাত
হয় হয় মেমৰিবোৰ থাকি যায় আৰু হয় হয়
অঁ
হয় ঠিকে কৈছা তুমি আৰু তুমি যি মানে অ আজিকালি বিচাৰিছা যেনেকুৱাকে গাঁৱৰ গাঁৱৰ পৰিৱেশতটো আৰু মানে টাউনৰ পৰিৱেশটো কেনেকুৱা হয় যেনেকুৱা এতিয়া গাঁৱৰ গাঁৱৰ ঘৰত তোমাক কেনেকুৱা লাগে
মো ত গাঁৱত ঘৰত বহুত ভাল লাগে যেনেকুৱা আমাৰ আগতে মাটিৰ ঘৰ আছিল হয় ন মাটিৰ ঘৰটোত বহুত ভাল লাগে হেল্ট কাৰণেও ভাল আমাৰ আৰু মানে কি তাতে ইমা ইমান বেলেগে ভাল লাগে আৰু বহুত বেছি ভাল লগে এস্কপ্লেনেই কৰিব নোৱাৰি কিন্তু আজিকালি কি হৈ গল পকাৰ ঘৰ বনাইছে পকা ঘৰৰ ভালে হয় ইমানো বেয়া নহয় কিন্তু মাটিৰ ঘৰত মাটিৰ ঘৰটোৱে বেছি ভাল আছিল পকা ঘৰৰ চিকে ভাল
হয় হয় ঠিকে কৈছা তুমি মাটি মাটি ঘৰটো মানে ভাল আছি আছিল কিয় মানে নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল হয় নে নহয় আজিকালি মানুহবোৰ মানে এনুকা পকী ঘৰ বনাইছে তে পকী ঘৰৰ মানে বনোৱাটো মানে মানুহক দেখাবওতো লাগিব নয় যেনেকুৱা এতিয়া চোৱা এতিয়া তোমাৰ ফ্ৰেণ্ডৰ যদি ভাল ঘৰ হ তোমাৰ যদি ভাল ঘৰ নহ'ব মানে তোমালো বেয়া লাগি যায় ন কিন্তু এইটো বেয়া লাগো বেয়া মানে ব মোৰ হিচাপে বেয়া লাগিব নালাগে যিহেতু তোমাৰ স্বাস্থ্যৰ কাৰণে আছে যি তোমাক মানে কিছুমান দেখাব কাৰণে লাগে দেখাবৰ কাৰণে থয় ন এ মই ইমান বিল্ডিং ঘৰ বনাম হে তো ঘৰ বনাম এনকে কৰিম মানে ঘৰতটো কি আছে একো নহয় ঘৰৰ মানে এইটো নহয় যেনেকুৱা এতিয়া আগতে মাটিৰ ঘৰ আছিল মানুহৰ তৰ সেইটো বৰ ভাল আ মাটিৰ ঘৰ খেৰৰ ঘৰ গিলা থাক কিবা বৰ মানে এটা শান্তি লাগে আৰু নিজৰ গাটো মানে ভিতৰ যে ইস্তংগ হয় মানুহ মা আজিকালি দেখি ত চাবা মানে মানুহ মানে বহুত কিবা বহুত ধৰণৰ বেমাৰ হয় মা যেনেকুৱা ভৰি বিষ হয় মানে বহুত কিবা কিবি হয় আৰু মানে মানে মানুহ খোৱা সময়তে আজি থাকিল আগতে কিহৰ আছিল বাঁহৰ মানে এইটো মানে কি কাঠৰ বিচনা আছিল ন আজিকালি চাই চোৱা আমি ল ভাল বিচনা ওলাইছে। তো লোহাৰ বিচনা হোৱা তোমাৰ ঘৰত। লোহা বিচনা দিয়ে তাৰে পাছত কি আছে মেট্ৰেছ মানে যেনেক ডানলপ থাকে সেইবোৰ দিয়ে । আ আগতে কি আছিলে মানে আগতো যে এটা চাদৰ পাৰি কিনে মানুহ শুই গৈছিলে হয় ন নে নহয় সেইটো খোৱা আৰু এতিয়া খোৱা বহুত মানে পাত থাকে হয় যিহেতু মানে আগত মানে খোৱা সময়ত বৰ গা বিষ মানে গা বিষ মানে একো নোহোৱা নাছিল আই এতিয়া আচা মানুহ বোৰ বহুত প্ৰব্লেম হৈ থাকে বেদৰ পৰা কিছুমান উঠিব নোৱাৰে ককাল বিষ কি বিষ মানে বহুত প্ৰব্লেম হয় আৰু
বহুত বিষ আৰু এইবাৰ বিষ হ'লে আৰু খেকো নহয় ন
হয় হয় ঠিকে কৈছা তুমি হয় হয় আৰু তুমি ঘৰৰ মানে যেনেকুৱা কে এতিয়া ঘৰত তুমি ক'লা অসমতে ঘৰ বেছি ভাল ভাল পোৱা নে? আৰু যে আজিকালি অ দেখা পাইছা বহুতে মানে ঘৰে বেছি বনাই আছে হয়নে নহয়? মানে ব পৰিৱেশটো মানে চিটিৰ পৰিৱেশটো তোমাৰ কেনেুৱা লাগে আৰু টাউনৰ পৰিৱেশটো কেনেকুৱা লাগে টাউনতো চিটি টো টাউনতো তুমি কলা যেনেকা গাঁৱত তুমি কলা নে এতিয়া মানে চিটিৰ কেনেকুৱা কে লাগে?
চিটিৰ ইমান ভাল নালাগে মানে কি তুমিতটো জানাই যেনেক চিটিত কেনেকুৱা হয় ন একদম মানে মানুহ বিজিয়ে হৈ থাকে হয় নে নাই ইহতেক আৰু বহাৰ সময় নাই তুমি বহাৰ জেগা নাপাবা মানে কি চব নিজৰ নিজৰ কামত বিজি হৈ থাকে কিন্তু গাঁৱত কি হয় যে ঘৰে ঘৰে
হয় ঠিকে কলা মানে হেল্ল' হেল্ল' শুনাপাইছা নে? ঠিক আছে দিয়া থেংক ইউ